হেল্ল' এই বাগৰি আছো। প
এয়া আছোঁ ময়ো।
বাকী খবৰ খাতি ভালেনে?
ভাল ভাল তোৰ।
একদম বঢ়িয়া চাহ টা খালি
এ খালো খালো তই
মই খোৱাই নাই খামে
আহ!
অ' শুন না তই মাজতে যে অৰুণাচল গৈছিলি
অ'
তাতে কেনেকুৱা গ'ল।
এ বহুত ভাল গ'ল।
ভাল গ'ল,
অ' এই তোৰ গলো ফুৰিলো। দিন দুদিন থাকৈ তিনিদিন থাকাই গ'লোঁ। তাৰপা যাম বুলি আহিলে যাব পাৰ। তয় আঃ টোৰ বেছি বাজেট নালাগে। অ' তই কেতিয়া যাম বুলি ভাবিছ? তই কেতিয়া যাম বুলি ভাবিছ? হেল্ল'